অ'! কি
কি কৰিবা আৰু মই এনেইহে তোমাৰ অকমান ওলাই গৈছিলোঁ, আহি পাই পেলাই বহিছোহি। বহি পেলাই মই বোলো খবৰ এটাকে লওঁচোন। কেনেকুৱা, কি, বহুত দিন ফোনো কৰা হোৱা নাই।
অ'!
কি কৰি
এ, আছোঁ বুইছা। এনেও থকা বুলিও ক'ব পাৰি।
অ'!
কিমান কি কৰি থাকিবা। এনিটাইম ইটো সিটো। এই ভাত পানী বনোৱাই নাই। বনাব লাগিব।
উম! আজি তাকে সেই দিনটোতো কামতেই গৈছে আৰু।
অ'! এ, মানে কি জানা, এই যিটো গৰম আৰু কাম বন যিটো হ'ল। আজি মোৰ মানে, গা একদম কিবা লাগি গৈছেগে। মানে, ৰাতিপুৱা শুৱাৰ পৰা উঠিলোঁ, উঠি পেলাই মানে, তুমি ডাৰেক কাপোৰ, কালি ৰাতি ধোৱা কাপোৰ খিনি মেলি দিলোঁ। মেলি দি আকৌ আকৌ, একদম কাপোৰ ধুই মেলি এই মানে, একেদম শুকা তাৰপিছত আকৌ, বেলেগ একদম মেলি, আকৌ বনোৱা মেলা।
অঁ!
গতিকে, কিমান কৰি থাকিবা আৰু তুমি এতিয়া অ' ওলাই গৈছিলা নহয় আহিলা?
আহিলোঁ। সেই ওলাই গলোঁ অকণমান। তাৰ পিছত, বজাৰ অলপ আছিলে, তাকে কৰিলোঁ মেলিলো কৰি মেলি পেলা পেলাই যেনিবা আহি ঘৰ পাইছোঁহি। ইমান গৰমত তোমাৰ ওলাই গ'লেই মানে, অকমান খোজকাঢ়ি দিলে একদম মানুহ
হেৰি নহয়। এ, তোমাক মই কথা এটা সুধিম, সুধিম বুলি ভাবি আছোঁ! পাহৰিয়ে আছোঁ। এইটো কি বুলি কয়, তুমি যে কাপোৰ বনাইছিলা যে কাপোৰ বনাইছিলা। তুমি মোলৈ এযোৰ বনাবা আকৌ?
অ'! ঠিক আছে বনাম। কেনেকুৱা কি লাগে তুমি ক'বা?
অ'! বনাম। অ'! মানে, কি জানা নাই মোৰ এনেকুৱা কাপোৰ এযোৰ লাগে। যোন জোৰ মানে, মোৰ মানে লাগে একদম গুলপীয়া কাপোৰ এযোৰ দেই। এই যে বেবি পিংক কালাৰ কৈ যে? অ'! তেনেকুৱা কালাৰ এটা লোৱানা। অ'! তেনেকুৱা কালাৰ এটাত লাগে মানে আৰু এটা কথা যোনবোৰ মানে, এই চাদৰৰ আচলটো একেবাৰে, আচলটো অকমান নেট অকমান লাগিব।
নেট অকমান লাগিব। অ'!
তাৰ নিচিনা। নেট নহ'লেও ধৰা, মানে কিবা এটা ডিজাইনত থকা এটা লাগে মানে।
গম পাইছোঁ। অ'! মানে, ধৰি লোৱা তোমাৰ কি? ফে মানে তোমাৰ ধৰি লোৱা ফে। কাম কৰিবাচোন মোক তুমি ফটো চটো আছে যদি তুমি দেখাবা যে এইটো হিচাপত লাগিব মানে। তেতিয়া কৰিবলে ভাল হব বছ। তো মানেএতিয়া তুমি কৈ দিলেটো মই ধৰিব নোৱাৰিম নহয়।
সেইটো হয় বাৰু মানে তুমি এতিয়া। হেৰি এটো কি কয় কাপোৰ যে বনোৱা মিটাৰ মানে কাপোৰৰ মিটাৰ ডাইৰেক কিনি আনা নে এনে কেনেকে। কি কৰা।
উম চালে আ। আজিকালি কাপোৰযোৰ কিনিবলৈ পামা আজিকালটো। উম তোমাৰ জোৰকে কিনা। মিক্স পাত তুমি যি।
জোৰকে কিমান লয় নো।
তোৰ এইটো ভিতৰত তোৰ কে তোমা ভাল ত দুৱ আহৈ খ। তিনিশ টকাৰ পৰা ষ্টাৰ্ট হয় একদম। কম কমকে। ইমানো ভালকো নহয় মানে সেইটো দুদিন ধৰি লোৱা পিন্ধা পিছত যদি ধুই দিয়া হয় বাই চান্স। ধুই দিলে নে কুতু মোচুৰ নিচিনা। হৈ যোৱা চানস তোমাৰ পাঁচশ টকা এযোৰ আছে। এযোৰ চাৰে চশ আছে মই এতিয়া যিযোৰ মানে মই নিজলৈ বুলি আনিছো সেইযোৰ তোমাৰ চাৰে চশ লৈ। ছিলে তাৰপিছত তোমাৰ। সেইযোৰ মানে অকমান ভাল কাপোৰটো মানে বেয়া হোৱা চান্স নাথাকে। তাৰ পিছতে আৰু সেই মায়ে সেই তেনেক। ক চছেম এযোৰ মায়ও আনি পেলাই মানে মোৰ দাদাৰ ডাঙৰ জনী বৌক মানে। তোমাৰ হেৰি এম্ব্ৰইডাৰী কৰি পেলাই গুজৰাটী চিলাই দি কাপোৰযোৰ বনাই দিছিলে। তাৰপিছতে সেই তাই যোত। তেনেকে আৰু মোৰ যেনিবা। অ মমাৰ মায়ে চব জানে মায়ে চিলাই মানে গ।
অ শুনাচোন এই ভৰ্তি চিলাই বুলি এটা আছে। যে একদম ডাইৰেক্ট মাৰে কৰে যে। এই ভ ভৰ্তি চিলাইটো যদি জানে মোক শিকাই দিব কবাচোন দেই।
অ কম কম কম আকৌ।
মানে মই মানে এম্বৰ্ডাৰ, এই হেৰি এই। যে মানে এম্ব্ৰইডাৰী কৰে যে মানে এই গাৰু ৰ বনাই যে। তেনেকে যে, মোৰ মানে তেনেকে বনাবলৈ খুব চখ আছে মানে মই গাৰুৱাৰ বোৰ। নহয় মই কথাটো কৈছো, তেনেকে মানে তেনেকে মানে মই। উঠ বনাবলে বহুত চখ আছে মানে মোৰ মন গৈছে মানে। মন যায়, গতিকে সেইটোত মই শিকিব বিচাৰো মানে।
আৰু কি হয় জানানে তুমি নিজে বিশেষকে বস্তু। যথা তুমি ঘৰৰ কাৰণেও হয় আৰু তুমি কাৰোবাক উপহাৰ হিচাপে। দিওঁ বুলিলেও দিব পাৰা, মানে এতিয়া ৰুমালে। হক গাৰু গিলিপেই হওক বা এইবোৰ মানে কি হয় বিশেষকে বিহু সময়ত তোমাৰ কাৰোবাক। বলেকে ভাল লাগে নহয়।
এ ভাল লাগে মানে কি হৈ। জানা এই মানে আগতে আমি স্কুলতো আমাৰ হাত। কাম এই ৰুমাল চোমাল খোজে নহয়, আমি ঘৰতে চিলাই। নয় যিহে ৰুমাল বনাই নহ'লেও জানো আৰু, তেতিয়া আমাৰ মায়ে আকৌ আমাক আকৌ। চেইন চিলাই শিকাই দিয়ে। সঁচাকে জমনি শুনিবলৈ, আহ। অ তাৰপিছত মই মানে কি হ'ল আমাৰ ওচৰৰ বা এজনীয়ে মানে একদম। তাই এ এজনী মানে বায়েক বনীয়ে সিহঁতৰ মানে তিনিজনী এ জনী কেতিয়াবাই বিয়া দিলে বাকী দুজনী মানে কি কৰে এ জনীয়ে পুৰা ধুনীয়াকে তাঁত ববলৈ জানে ফুল তুলিব জানে বাকী ইজনীয়ে তাঁত চাত নবই তাই কিন্তু একদম এই হেৰি এনেকে যে ৰুমাল, বা টেবুল কাপোৰ পো সেইবিলাকত ফুল তুলিব জানে, আৰু যে হেৰি। এই যে গুলি এটা আছে কি ৰং বিৰংগী গুলি নে কি বুলি কয় যে মানে বেলেগ
এ তোমাৰ হেৰি অ গম পাইছো এই বহুত কালাৰ থকা, গ পাই ঘৰ এতিয়াও আছে তেন- এনেকুৱা কেইটামান অ বহু ৰূপী গুলী অ।
হয়। অ সেই বহু ৰূপী গুলিত বহুৰূপ গুলিয়েই তাই মানে আনি লৈ পেলাই গোটেইটো কৰে মানে বহুত।
সেই গুলি সেই গুলিটো খালি, কি সেই গুলিটো কি হয় গম পোৱা নাই খালি এটাই বেয়া সেই গুলিটো ছিগি ছিগি যায়।
অ।
তুমি মানে অলপমান চিলালা নহয় যেনিবা, ছিগি ছিগি যায় পচি যোৱা নিচিনা হয় পিছতো পিছত তোমাৰ চিলাই। কৰি থাকো তো অ পিছলেও কৈছে যে আৰু তোমাৰ এই চিলাই কৰি থাকোতেো ফেতেৰ ফেতেৰ মাজত ছিগি চিগি থাকে এতিয়া আমাৰ মানে কি হয় বাকী এংকৰ বুলি গুলিয়ে হওক বা বাকী গুলি খিনিয়ে হওঁক পতকে ৰছীডাল ছিঙিবলৈ চাবাচোন হাত খনেৰা ছিঙিবলৈ হলেও বহুত জোৰ দিব লাগে হাত কাটি যাব অ কিন্তু ইদা নাজানিলে তোমাৰ আৰু মই ক'লো ন তুমি এনেকুৱে টান সেই গুলিবোৰ তুমি তে তেনেকুৱা গুলিয়ে তুমি কেকটো যে আমি শ্লাইচ কৰো কেতিয়াবা মানে কি হয় কেক ৰ যদি তোমাৰ এই যিখন নাইফ এখন থাকে সেই নাইফ খনে যদি কিছুমানে কাটিব নো নোৱাৰে তেতিয়া মানে সেই গুলি শুটাইও কাটে। প্ৰথম মানে আমাক শিকাও মানে তেনেকে শিকাইছিলে কিন্তু সেই গুলি শুটাটো মানে ইমানেই টান তুমি ভাবা কিন্তু এই তুমি যিটো বহু ৰঙী কথা টো কৈছা সেইটো কি হয় পতককে মানে তোমাৰ ছিগি ছিগি গুচি
ছিঙি যায় ছিঙি ছিঙি যায় অ তাৰ পিছত মানে মই কি হয় গম পাইছো দেখিবলৈ মই মানে ভৰ্তি চিলাইটো মোৰ শিকিবলৈ একদম মন আছে মানে। এনেই সেইটো বুলিয়ে নহয় মানে কিছুমান এম্ব্ৰইডাৰী কৰা কাপোৰ দেখিছোঁ এতিয়া ফেব্ৰিক কৰিলেও এম্ব্ৰইডাৰী কৰিলেও বা ফুল কিটা এনেকে লগাই দিলো লগাই দিলো কাপোৰযোৰত হা তেতিয়া মানে কি হয় কিছুমান বস্তুত অকনমান যদি তুমি এম্ব্ৰইডাৰী কৰি পেলাই ফুল কিপাহু লগাই তেতিয়াও কিন্তু ভাল লাগিব দেখিবলৈ অ সেইটো মানে মই ভাবিছো মানে সেই কথাষাৰ ত ত মানে তুমি মাক কবাচোন দেই যদি মোক অকমান বেছি টাইমতো নালাগে শিকাবলে গতিকে আৰু তুমি মোক কা কাপোৰযোৰ মানে এতিয়া মই তোমাক কৈছো বাৰু মই পইচাটো তোমাক দি দিম সোন কালে তুমি খালি মোক কামটো সোনকালে কৰি দিব লাগিব।
অ ঠিক আছে ঠিক আছে তুমি মোক ক তুমি বস্ত বস্তুটো কেনেকুৱা ধৰণত লাগে মোক জনাবা তেতিয়া মই কৰিম এতিয়া মানে তাক এতিয়া আজি সেই কথা এটা পাতিছো মাৰ লগত মই মানে মেচিন এটা লওঁ বুলি ভাবিছো মানে মেচিন মানে সেই এই হেৰি মেচিন টো আগতে মা মানে আছিলে তোমাৰ মায়েহে আগতে চিলাই কৰে তাত কি হল বিয়া হৈ আহোতে জেঠাইক দিলে তাৰ পিছত আনিবলৈ এবাৰ বনাই মেলি লওতে কি হ'ল মা তুমাৰ চকু পাৱৰ বাঢিলে তাৰপিছতে মা। প্ৰেচাৰ হল প্ৰেচাৰ হলত ডক্তৰে কলে মেচিন নেমাৰিবলে তাৰপিছত
কিন্তু এতিয়া এই তুমি তোমালোকে কাৰেন্টৰ মেচিন টো ল'ব পৰা নহয়।
অ সেই ইলে সেইটো আজি সেইটোকে মানে মায়ে মই পাতিছো মানে মই বোলো মোক বোলো তেনেকে কাৰেণ্টৰ মেচিনটা মানে কি অ অইনটো কাৰণে নহয় এতিয়া মানে মই বিশেষকে মই কাপোৰৰ কাটিং কৰি। টপ চপ বিলাকো চিলাব জানো মানে একদম সাধাৰণ ভাৱে মানে কিন্তু মানে মই চিলাব জানো তাৰ পিছতে
এ নহয় এইবোৰ যদি আইডিয়া থাকে বা তোমাৰ এইবোৰ আকৰ প্ৰতি মন থাকে তেনেহলে তুমি পাৰিবা প্ৰথমতেতো কথা হ'ল তোমাৰ মন যাব লাগিব। সেই বস্তুটোৰ প্ৰতি কামটোৰ প্ৰতি তেতিয়াহে পৰা যায় মানে যে এইটো মই কাম কৰিব। কাম কৰিব বিচাৰোঁ।
মোৰ মানে হাতৰ কামবোৰত মানে সেই বহুত গুৰুত্ব মানে সেইবোৰ মই বিৰাট ভাল পাওঁ কিবা মানে মই পাও এতিয়া এইকেইদিন হলে কাপোৰযোৰ কৰি আছো তাৰপৰা আজি মাক বোলো নহয় মা মিচিন্তা লব লাগিব ইটো মেচিন মানে কি হয় ইটো মেচিন আনিলে ভৰি মৰা হাত।
ভৰি মাৰিব লাগিব অ তাকে আৰু হেৰি নহয় তোমাৰ এইটো মায়ে কাপ। কাপোৰ লম বুলি কৈছিল নহয় ল'লা নি
আজি তাকে দুইজনীয়ে দুযোৰ চাই থৈ আহিছো তাৰ তাৰপিছত তোমাৰ এযোৰ সেই এযোৰ। এযোৰ উ বাৰশ টকা বুলি কৈছে আৰু এযোৰ পোন্ধৰশ টকা। তাৰ পিছতে তাকে যেনিবা তোমাৰ সেই উম কাইলৈকে হয় নে পৰহিলৈকে। কে হয় চাই পেলাই ল'ব লাগিব, ল মানে। লোৱা লৈছোঁ আও কি হৈ তে
মোৰো ল'বলৈ মন মন আছে জানা কাপোৰ এযোৰ, মোৰ কাপোৰ নাইকিয়া মোৰ।
অ অ কোনোবা এদিন আহিবা চাম, বৰ ধুনীয়া ধুনীয়া এই তোমাৰ জোৰোণত যে তোমাৰ ইমান ধুনীয়া ধুনীয়া কাপোৰ বোৰ মানে দি আছ আছে তোমাৰ বিৰাট ধুনীয়া মই কৈছো নহয়।
যদি কাইলৈ কাপোৰ কিনিবলৈ যোৱা মোক মানে এ ৰবা ৰঙা যে কাপোৰ যে একদম ৰঙা তেজাল টো বুজিছ নে অ তেজাল ৰঙৰ কাপ। পুৰ টো অকণমান চাইডত কিছুমান গ'ল্ডেনৰ নিচিনা থাকে আৰু পাৰি টো কথা কৈছো দেই পাৰিটো বা ফোল, মানে সেই ৰঙা কাপোৰ যুৰত বেলেগ বস্তু নাই আৰু ৰঙা ৰঙাই আৰু। বুজিছা মোক তেনেকুৱা কাপোৰ এযোৰ লাগে একে তেজালটো কিন্তু।
বুজি পাইছো মই আজি তেনেকুৱা জো চাই আহিছো কিন্তু তাত তোমাৰ বগা ফুল আছে।
নাই নাই মোক একো ফুল নালাগে মোক ৰঙা অকল ৰঙাই লাগে।
ৰং
তুমি মোক পাৰিলে, মানে বকা যদি ভালো লাগিছে তেতিয়া বেলেগ কথা তুমি মোক মাৰি দিবাচোন
অ ঠিক আছে মই যদি কাইলৈ যোৱাটো হয় মই চাই দিম, অ মই দিম অ।
মোৰ মানে ৰঙা কাপোৰ এযোৰ পিন্ধিবলৈ খুব মন গৈ আছে ঔ
আজি মই জানা নে মই ৰঙা কাপোৰ এ জোৰ একদম মই মানে তুমি কওঁতে মোৰ হাঁহি দি কৈছে একদম ৰঙা তাত মানে বগা তোমাৰ এই কলক বিলাক যে থাকে কল তাৰ পিছত এনেকুৱা গোল অকনমানি অকনমানানি ফুল থকা কাপোৰ এযোৰ চাই আহিছো, সেইযোৰ মানে কি ধুনীয়া মই তোমাক কৈছো ন, উম। সেইযোৰ ওঠৰশ নে ঊনৈছশ বুলি কৈছে।
অহ। মানে কাপোৰ মানে কিজানি অকোৱা অ
কোৱা কোৱা?
মানে কি হৈছে গম পোৱা ন মোৰ বাৰ বাৰ মানে বিয়া হোৱা মানে বিয়া হব চাগে দেই এইবছৰতে, কিন্তু এতিয়া পাই যদি মই গোটাই নাথাকো পোন পিছলে বহুত সময় হৈ জাই যাব, সেইটো কাৰণে কাইলৈ পাৰিলে তুমি মোলৈ এযোৰ চাই পেলাই কবা হা,
কম কম দিয়া।
বা
তাৰপিছতে বাকী দিয়া মই ভাত, অ অ ঠিক আছে দিয়া হ'ব।
ভাত মানে কি ময়ো লগোঙগে আজি দিনটো সেইবোৰ ক কৰি থাকোতে গৈছে নহয়, তাৰ পিছত এওঁ আহি পাই চেহিয়ে, অলপ আগতে কামৰ পাম মই যদি এতিয়া দেৰিকও দিগদাৰ হৈ যাব, তুমি খাকি কাইলৈ কাপ জো চাই মোক ক'বা দেই, অ অ ঠিক আছে।
এ